হেল্ল'। হেল্ল'।
হেল্ল'।
অ', কি কৰিছা?
এইয়া আছোঁ এনে।
হা, হা? মই এনেই আছোঁ।
অ', আচ্ছা।
ফিল্ডলৈ যাবা নে?
ফিল্ডিলে নাযাওঁ তুমি গৈলা নেকি?
মই যামহে, যোৱা নাই চাউণ্ডটো অকণমান ডাঙৰ কৰি লোৱা হোন।
অ', অ', কোৱা।
অ', ভাত খালা?
ভাত খালো অ'।
মই খোৱা নাই, কিহে খালা?
ভাত মই বইল খাইছোঁ।
অ', অ', উম, উম।
সেইটো কাৰানে বইল খাইছোঁ। তুমি ৰাতিপুৱা ভাত খোৱা এয়া জ্বৰ, মাথা বিষ, বমি। চৰ্দী।
উম, উম।
তুমি ৰাতিপুৱা ভাত কিহে খালা?
মই বইলে মোৰো নো কি আৰু এই বইল ভাত। খাই আছোঁ।
অ', আচ্ছা।
উম।
উম, বাকী কি কৰি আছিলা?
তেতিয়া এনেই আছিলোঁ বাৰু। মাহঁত আছে নে? কি কৰি আছে?
এনেই বহি আছে গৰম যিহে দিছে।
উম, উম। ভালেই নে মাহঁতৰ অ', মা এই ক' বালে গৈছে। আলহীও আছে আমাঘৰ।
অ', ক' ৰ আলহি?
এই ওচৰৰে মানুহ দুজনমান।
অ', আ
উম, উম।
বাকী চাহ তাহ খালা।
আৰু তোমাৰ লোকৰ তাত নেটৱৰ্কে নাই। হেল্ল'। তোমাৰ তাত নেটৱৰ্কে নাই নেকি।
শুনি আছো তো।
হেৰি তোমাৰ তাত নেটৱৰ্ক নাই নেকি।
আছে, আছে।
অ', অ', মই হেৰি চাহ চাহ খোৱা নাই বাৰু। অলপ দেৰিকে খাম।
অ', আচ্চা।
হম।
আৰু ইয়াতকৈ কি উম খালোঁ খালোঁ।
উম, উম।
অ', ফিল্ডলে নৌৰা নেকি।
যাম, যাম তোমালোক অ', অকনমান দেৰিকে যাম। ৰ'দটো দি আছে যে। অ', মাটি ৰুইছানে?
অ', নাই, নাই, নাই মই
নাই ৰোৱা। অ', অ', কেতিয়াৰ পৰা ৰুব?
ত জানো কেতিয়া ৰুৱা হয় টাইম লাগিব চাগে।
উম। উম, কঠীয়া ওখ হোৱা নাই নি। অ', অ'। উম, উম যাম অ'।
মানে কি?
উম আহিব সিহঁতে
অ', টাইম হ'লতো এতিয়া কেইটা বাজিলে চাৰিটা বিশ হ'ল।
উম যাম আৰু অকমান দেৰিকে।
অ', ময়ো যাম বুলি ভাবিছিলোঁ এয়াহে গা বেয়া হ'ল।
উম।
উম, একেবাৰে ভাল অৱস্থাতে যাম আৰু।
উম, হেৰি কি কয় এইটো কাপোৰত কিবা লগাইছানে।
নাই, নাই কাপোৰ চাপোৰ লগাই থোৱা নাই মই কাপোৰ চিলাবৰ কাৰণে যামেই চাগে কাইলৈৰ পৰা।
অ', তুমি কাপোৰ চিলাব জানা নেকি? মেচিন আছে নেকি তোমাৰ?
মোৰ নহয় ওচৰৰ বা এজনীৰ।
অ', অ'।
অ', সেই তাতে কৰিমগে।
উম উম।
উম।
শিকি থব লাগে আৰু, ছোৱালী মানুহক এইবোৰ লাগে আৰু। বাকী তাত। আমাৰ ঘৰত মা, দেউতা, মই বৰ্তমান। তাৰপিছতে বা দুজনী আছিলে বা দুজনী বিয়া হল।
অ।
উম' তোমালোকৰ কোন কোন আছে?
উম' মা দেউ তা মই তাৰপাছত আমি তিনিটাহে থাকো, দাদাহঁত আছে, দাদাহঁত বাহিৰত থাকে।
অ', অ'।
উম।
ভালে নে দাদাহঁতৰ?
ভাল ভাল অ', আহিব চাগে ই নেক্স ব'হাগত।
অ', অ', আহিব নি?
উম, তাতে বৌ জনিও আছে যে, উম' সেই তেনেকুৱা কথা।
উম, আহিবা আকৌ আমাৰ এইফালে।
উম, যাম যাম, গা ভাল হোৱাৰ পাছত যাম চাগে, গাটো অথনি ভাল হৈ ছিলে অকমান, এতিয়া আকৌ একেই হৈ গৈছে।
উম।
সেই পেট বিষটো হৈ আছে যে সেইটো কাৰণে, অলপ বেছি
অ', অ'।
তাতে গৰম যিহে পৰিছে আৰু।
উম।
উম।
অম্বুবাচি মেলা হৈ আছে নহয়।
অ', দেখিছোঁ ভিডিঅবোৰত।
উম, যাবহে মন গৈছে তালে।
তাকেহে, যাব পৰা হ'লে ভাল আছিল। কপাল বেয়া অ।
আমি উলিয়াম দিয়া, অহা বছৰ যাম।
পাৰিটো এনেকে
অ' একেলগে যাম অ', আমাৰ খালি ঘৰৰ পৰা পাৰ্মিচন নিদিয়ে আক।
উম, সেইটোৱে।
আমাৰ ছোৱালী মানুহৰ সেইটোৱে। ল'ৰা মানুহৰ একো নাই, সিহঁতে সুধিলে আৰু গ'ল, সিহঁতৰ একো নাই।
অ', অ', কালি মই ভিডিঅ' এটা দেখিছিলো, দেখিছা নাই ভিডিঅটো?
অ' কি, অ'। অ', নাজানো নাই পোৱা নহয়।
নাই পোৱা?
ওহোঁ।
উম, জানো কি হ'ল ময়ো ভালকে বুজি পোৱা নাই, কিন্তু এনেকে ল'ৰা এটাই ছোৱালী এজনীক মানে চব লাইনত আছে, সিহঁতি ওপৰ দি আহি আছে মানে। ছোৱালীজনী ল'ৰাটোকে বহুত বেয়া বেয়াকে গালি পাৰিছে মানুহখিনিয়ে।
অ', নাজানো দেই।
অ', তাৰপাছত হেৰী এটো কি অ', ছোৱালীজনী গালে মানে কিবা কিবি দলিয়াইছে উম, বটল দলিয়াইছে কোনোবাই, কোনবাই চেণ্ডেল-তেন্দেল তেনেকুৱা কিবা দলিয়াইছে। বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আছিলে ল'ৰাটোৱে ছোৱালীজনীয়ে। সেই তেনেকে চাগে সিহঁতি ক'বাত তেনেকে এ ওচৰতে হাবি-চাবি আছে যে এই তাত, সেইটো কাৰণে চাগে মানুহ বিলাকে ডাউট কৰি পিনে সিহঁতক তেনেকে হেৰি কৰিছে।
অ', মানুহে মানে মাৰিছে ন'? অ', অ'।
সেইবোৰ এইবোৰ বৰ বেছি হৈ আছে পাই আৰু এইখিনি আৰু বোলে হেৰি এইটো কোনোবা এটা জেগাত হেনো
উম।
ছোৱালী এজনীয়ে ল'ৰা এটাক মাৰিলে হেনো।
অ', ভিডিঅ'ত মই পাইছিলো বয়ফ্ৰেণ্ড অ', শুনিছো শুনিছো বয়
অ', ইমান মানুহবিলাক ইমান বেয়া ন' মানে হেৰি হয় অ', এই বেলেগ এজনী মানে ল'ৰাটোৱে অ', ছোৱালীজনীয়ে
অ', একেই ছেম কেচ এটা দেখোন দুদিনমানৰ আগত হৈ গৈছিলে।
অ', জানো ছোৱালী এজনীয়ে মানে বেলেগ এটা ল'ৰাক ভাল পায় তাৰপিছত এ যোন-যোনটো মানে ঘৰৰ পৰা চাই দিছিলে সেইটোক মানে মাৰি পেলালে।
অ', সেইটোৱে মই পাইছো ভিডিঅ'টো এ, ল'ৰাটো ঘৰৰ পৰা চাইদিয়া আছিলে এ বয়ফ্ৰেণ্ড আছে। তেতিয়া বয়ফ্ৰেণ্ড দুখিয়া কিন্তু ধনী ঘৰে সি গৈছিলে কেলে তেনেকোৱা কৰিলে। উম বহুত
যদি যাব মন নাই তেতিয়া বোলে কৈ দে নহ'লে ল'ৰাটোলে পলাই গুছি যা ন'? মাৰি পেলাবলেনো কি দৰকাৰ। এজনী ছোৱালী মানুহ হৈ
তাকে ভিডিঅ'টো মোৰ চাই মোৰ বেয়া লাগিছে। আজিকালি আৰু এইবিলাকত বিস্বাস কৰিব নোৱাৰি আৰু।
উম, তাকেতো। ইমান আৰু-আৰু এটা কাহিনী হৈ আ, হৈছিল নহয় নাৰায়ণপুৰত হেৰি এইটো ছোৱালী এজনী, সৰু ছোৱালী এজনী
অ', পাইছোঁ পাইছোঁ, যাষ্ট অকণমান আগত মই হেৰি এইটো কি জোলনা খেলি থাকোতেনে হেৰি হৈ গ'ল।
অ', অ'। জোলনা খেলি থাকোতে, ছোৱালীজনী চিনি পাওঁ। আমাৰ আপাহঁতৰ ঘৰৰ ওচৰৰে, ইমান বেয়া লাগিছে শুনি।
অ'।
তাৰ পিছতে মই ভাত খাবই নোৱাৰিলো কালি।
উম। ইমান মানুহো মৰিছে। মাৰিছে কোনোবাই, নিজে মৰিছে। আৰু সেই উ, এইটো কি দুৰপাঙৰ ল'ৰাএটা মৰিলে নহয়।
দুৰপাঙৰ নাজানো দেই।
অ', সেই মই ভিডিঅ'ত পাইছিলো মানে।
অ', অ'।
গাৰ্লফ্ৰেণ্ডৰ কাৰণে মানে গাৰ্ল সিহঁতৰ ঘৰৰ মানুহে বে উম ল'ৰাটো মাতি নি পিনি মাৰিলে।
অঁহ অঁ।
মই তেনেকুৱা হেৰিকে মানে মাত মাতি নি পিনি মাৰি মৰাৰ কাৰণে মানে সি লাজ পালে। তাৰপাছত সেই টেইটৰ আগত গৈ পিনি পৰি দিলেগে।
জানো মই গম নেপাওঁ বাৰু দেই।
অঁ সেই ধেই কিবা কিবি হৈছে অ'।
তাকেহে ঔ।
ভয়েই আজিকালি সেইবোৰলে।
শুনিলেই ভয় লাগে।
উম। তাকেই কিনো কৰিবা আৰু মানুহ বিলাক চব হেৰি হৈ গৈছে।
আজিকালি মানে ঘৰৰ আপোন মানুহ বিলাকে শত্ৰু হৈ যায়। উম।
হেৰি কৰে উম সেইকাৰণে নিজৰ মানুহকে নিজে মাৰি দিয়ে।
উম সেয়াহে ইমান হেৰি মান কেনেকে মাৰি দিলে।
সেইটো কাক বিশ্বাস কৰিবা, বিশ্বাস কৰিব লগা মানুহেই নাই, বাকী কৰিব সি তেনেকুৱাই কৰিব এতিয়া সেই মানে উম গাৰ্ল ফ্ৰেণ্ডজনীক ইমান ধুনীয়াকে মানে প্ৰপজ কৰিছে বাৰ্থ দিনাখন হেৰি কৰিছে। সেইজনী ছোৱালীয়ে নি মাৰিবগে বুলি বাও কেনেকে গম পাইছিলে।
অঁ বাৰ্থডে পা চেলিব্ৰেচন কৰিব গৈছিলে হেনো।
উ, বাৰ্থডে পাৰ্টি আছিলে অঁ।
উম।
নাই যেনেকুৱা কথা
উম তাকে, হ'ব দিয়া মই ফিল্ডলে ওলাও গে।
উম ঠিক আছে।
উম উম, আকৌ ফোন কৰিম দিয়া।
উম', হ'ব ফোন কৰিব উম।